কি কৰিছা? অ' পাইছো অ' বাকী খবৰ ভাল! এয়া আছোঁ আৰু। কি কৰি আছা?
মই তোমাৰ, এই টউচন টিউচনলৈ গৈছিলোঁ টিউচন পৰা আহি অলপ
অ' এয়া মইয়ো এনেই আছোঁ। তাৰপা বোলো ফোন এটাই লগাও।
অ' ভাল কৰিলা! ভাল কৰিলা! বহুত দিন কথাও পতা নাই নহয়।
উম, উম, উম, উম, বাকী ঘৰত ভাল!
ঘৰত ভালে ভালে। তোমালোকৰ?
অ'! নে এতিয়া উম, বৰ্তমান যে গুৱাহাটীতে এটা যে ডাঙৰ যে, আন্দোলন চলি আছে গম পোৱা নাই?
তোমাৰ হেৰিত দেখিলোঁ ইনষ্টা ৰিলচ চিলচ এইবিলাকত দেখিছোঁ, নিউজ দেখিছোঁ। এটা বহুত ডাঙৰ কাম কৰিলে মানে, আচলতে এটা দুখ পৰিছে এইটো। হয়! হয়!
কালি জাপানৰ আ' প্ৰধানমন্ত্ৰী আমাৰ ইয়ালৈ আহিবকৈ। অহা গম পোৱা অহাৰ ফলত আমাৰ অসম চৰকাৰে যি এই কাণ্ড কৰিলে। সেয়া, অতি মানে বিস্ময়কিয় আৰু হয়, নে নহয়!
হয় হয় হয় হয় হয় সেইটো প্ৰটা আ ক'ব গ'লে উম ম এ দুখ আচল অসমৰ মানুহে স ক্ষেত্ৰ চ আ বা অসমৰ আছে জানো আমাৰ হাতবোৰে যত স্থান নাই তেতিয়া মই গতিকে বাংলাদেশৰ নাম বাংলাদেশৰম গম পা ন হয় হয়
ইমান য'তে ত'তে নৰ ফটোয়ে থাকে এইজন ইয়াত বহুত ষ্টাৰ হয় ডাঙৰ ষ্টাৰ হয় হয় ন নহয় যেনেকে জাপানত জাপানত যেনেকে জাপানত যেনেকে ডাঙৰ ডাঙৰ বিল বৰ্ডত যেনেকে ষ্টাৰ বুকৰ ফটো থাকে তেনেকে আমাৰ ইয়াতো তেনেকে আছিলে কিন্তু অসম চৰকাৰে জপানৰ কৰে চিটিক আহ হেৰি সমৰ্থ কৰিব লগগ জুবিন গাৰ্গ অসমৰ হাৰ্থবকে যেতিয়া মচি পেলাবলৈ বিচাৰিছিলে তেতিলে অসমৰ জনতা হ'ব হব তুমি কি ভাবা এয়া এটি আহ ভাল কাম কৰিছিলা জানো অসম চৰকাৰে
একদম এটা মই কৈছো নয় দুখ আচলতে ৰাইজৰ ওচৰত দুখ লোখ কৰিছে আৰু ইয়াৰ আচলতে ক্ষমাটো খজ ইয়াৰ আচলতে ক্ষমা খুজি লাগিবই কাৰণ চৰকাৰে কওক বা কোনোবা ব্যক্তিগত খণ্ডই এটা আমি নামানো কাৰণ অসমত এটা পাব্লিক প্ৰপাৰ্টিত জুবিন গাৰ্গৰ ফটো এখননৰ কি কাৰণত মুচি দিব লগগীয়া হ'ল তেওঁৰ ফটো কি কাৰণত হাত উঠাব লগগীয়া হ'ল আমি তাৰ কোনো ধৰণৰ যেতিয়া স্পষ্টিকণ নাপাওঁ তেতিয়ালৈকে আমি কিন্তু ক্ষান্ত নহো আৰু যি ধৰণে গুৱাহাটীৰ সেই সময়ৰ অনুৰাগীসকলে যাৰ প্ৰত্যুত্তৰটো লগে লগে দিলে যে যিটো সময়ত টা আধা মচিলি লগে লগে আঁকি দিলে আ আচলতে মই ভাল কাম কৰিছো বুলি ভাবিছো আৰু এতিয়া বৰ্তমান যিবোৰ নাটক কৰি আছে তোমাৰ ৰাস্তা ভাঙি গছ পুলি ৰোৱাৰ ৰি যিবোৰ নাটক অসম চৰকাৰৰ নাটক হয় হয় অসম চৰকাৰৰ নাটক বিলাক যথেষ্ট দিনে দিনে ব আহি বাঢ়ি গৈ আছে অসম চৰকাৰ কৰ্ণাটক গতিকে পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা আছে এতিয়া পৰিৱৰ্তনৰ ক্ষেত্ৰত আমি যথেষ্টখিনি দেৰি কৰিছো কাৰণ এতিয়া আচল ৰোগতটো এতিয়াহে দেখা পাইছ অসম চৰকাৰ কাৰণ নিৰ্বাচনৰ আগলৈকে প্ৰধান মুখ্যমন্ত্ৰীৰ মুখৰ কথা মুখৰ কথা কথাও এনেধৰণে চলিছিলে যেম তেওঁলোকে নিৰ্বাচনৰ পিছ কাম খিনি
হয় হয় কৰিব হয় ন্যায় পিছত নি নি নিৰ্বাচনৰ পিছত জুবিন গাৰ্গো ন্যায় দিম বুলি কৈছিলে হয় নে নহয় জুবিন গাৰ্গৰ এতিয়া ন মাহ পাৰ হ'ব হ' এতিয়ালৈকে ন্যায়ে পোৱা নাই
ন মাহ সম্প কালি সম্পূৰ্ণ নমাহ হৈ গৈছে আজি তালৈকে একো খবৰ খাতি নাই প্ৰথম কথা আৰু দ্বিতীয় কথা কেছটো কোনো ধৰণৰ সিহঁতৰ পৰিয়ালক সহায় কৰা নাই আনকি এতিয়া ক্ৰিমি ক্ৰিমিনেল জেলৰ পৰা ওলোৱাৰ প্ৰচেষ্টা তাতে আছ যায়, গতিকে সেই ক্ষেত্ৰত চৰকাৰ হয়। মুখ্যমন্ত্ৰীৰ কথাৰে নিজৰে যেতিয়া ভেলু নাইকিয়াই হৈ গৈছে, তেনেহ'লে আমি এ সেই ক্ষেত্ৰত জনসাধাৰণটোক সজাগ হ'ব লাগিবই ন। কাৰণ আমি ৰজা গতিকে বেলেগৰ ৰজা হবলৈ দিলেতো আমাৰ আমাৰ আহিবই হেৰিখিনি
বেলেগকে নাই নহয়। হয় নহয় এতিয়া গুৱাহাটী সেই ৰাইজে সমাজে ৰাইজে ধৰিলে কাৰণে এতিয়া আকৌ আধা।
হয় হয় হয় হয় হয় এইয়া চ- চৰকাৰেতটো সেইবিলাক ক্ষেত্ৰত এক কো এতিয়া চৰকাৰী ভাবে তেওঁলোকে ক'তো একো ছবি অংকন কৰাও দেখা নাই চব নিজে অনুৰাগী বিলাকে অংকন কৰি আছে যতে ততে। তই এতিয়া অনুৰাগী অ এতিয়া শেষেই গৰাকীকে হয় কোৰ্টৰ কোৰ্টৰ হেৰিয়ত এ তেওঁ ঘূৰিব লাগিব। আকৌ হয়, হয়। এতিয়া অসমৰ প্ৰকৃত চিত্ৰবোৰ যত যত আকিছে ধৰা তোমাৰ গছ গছনি কটাৰ কথা য'ত যত আঁকিছে সেইকাৰণে তেওঁৰ ওপৰত- তেওঁৰ ওপৰত কেচ ফাইল কৰিছে তেওঁ এতিয়া হেৰিয়ত যাব লগীয়া হৈছে হয় মানে অসম অসম- অসমৰ কথাখিনি যাতে বেলেগে গম নাপাওঁ অসমৰ মানুহে তাৰ মাজত জ্বালাটো ভোগ কৰি থাকক বেলেগ মানুহে অসম অসমখন পাৰ্পল চিটি অসমত কাশ্মীৰ বনাই দি বনাই দিয়া কিছু তিৰি থাকিব প্ৰতিবাই বাহিৰ আৰু দ্বিতীয়তে আকৌ একেখিনি কথাকে কেমেৰা সন্মুখৰ ৰেকৰ্ডেড হৈ থকা কথা- কথাবিলাকে আকৌ পিছৰ সময়ত ক'ব যে মই কেতিয়া- কৈছিলো এনেকুৱা ধৰণৰ মন্ত্ৰী বহুতিছে বহুত গৈছিলো। কিন্তু আমাৰ নিচিনা যেন জিক বা বৰ্তমান ভৱিষ্যত বৰ্তমান
হয় হয় হয় হয় হয় তুমি ঠিকেই কৈছা বৰ্তমান সময়ত দেখা যাই যে- যে বহুতো বাহিয়া উম দেশৰ ডাঙৰ ডাঙৰ কোম্পানী বোৰ আমাৰ নৰ্থ ইষ্ট চাইড আহিব লৈছে উত্তৰ পূৰ্বাঞ্চলৰ ফালে বিশেষকৈ অসমত য'ত নেকি তেওঁলোকে এ আই যি চাৰ্ভাৰ ধৰি আৰু বিভিন্ন ধৰণৰ কেঁচা সামগ্ৰ উৎসৰ যি এ কে ডাঙৰ ডাঙৰ আহ ফেক্টৰী পা উৰ্জনৰ ধৰি আৰু ডাঙৰ ডাঙৰ আহ আহ ষ্টাৰ যি কয় কোম্পানী যি এক এম মুখ্য কেঁচা সামগ্ৰী যি এক ফেক্টৰী হিচাপে বৰ্তমান আমি জানো তাক অসমত প্ৰতি চা কৰিবলৈ বিচৰা হৈ গৈ বিচাৰিছে সকলোৱে কাৰণ অসমত যথেষ্ট পৰিমমানৰ কেঁচা সামগ্ৰী আছে আৰু বৰ্তমান সময়ত অসমতো বহুতো ধৰণৰ নদী আছে আৰু অসমত সকলো ধৰণৰ সম্পদৰ অভাৱ নাই দেখা পোৱাত। সেয়া বাহিৰা দেশৰ ডাঙৰ ডাঙৰ কোম্প-
হয়-হয় তেওঁ তেওঁলোকে এনেকুৱা কৰিছে যে, তেওঁ তেওঁলোকে এনেকুৱা কৈছে যে তেওঁলোকৰ নিজৰ অকল স্বাৰ্থ পৰ্ণৰ বাবে আহিছে। আমাৰ ইয়াৰ পৰা কেঁচা সামগ্ৰীসমূহলৈ হয়।
কিন্তু প্ৰকৃততে বাহিৰত যে জেগা যে কম অভাৱ হৈছে সেইবাবেহে এই সকলোবোৰ যে অস সমাইছে কিন্তু আমাৰ চৰকাৰে সেই কথাটো ধৰিব পৰা নাই বহিল বাহিৰ
একেবাৰে তোমাৰ কথাখিনি ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিচিনা হৈ গ'লগে, যে আমাৰ ইয়াৰ পৰা আমাৰ ইয়াৰ পৰা কেচামান লব কে আমাৰ পৰা কেঁচামান লোৱা কেঁচামান অ আমাক হয়-হয় সেইখিনি কথা এনেকে কৈছোঁ গ্ৰুপত? উন্নতি ফ হলতেন আৰু এতিয়া প্ৰথ প্ৰথম কথা আমাৰ মানুহ বিলাকো ইমান হেৰি হব পৰা নাই না সংস্থাপিত হ'ব পৰা নাই ন সেইটো কোম্পানী বিলাকত গতিকে এই কেথত মই নাভাবো ইমান খিনি ইমান খিনি হে হৈছে মই নাভাবোঁ নাভাবোঁ ইমানো
হয়-হয়-হয় এতিয়া এয়া এই চাৰ্ভাৰ ইয়াত বহাব চাৰ্ভাৰ বহাবে কিমান অসমৰ নদীৰ পানীৰ খৰচ নিজে কোম্পানীৰ ফালৰ হাজাৰ-হাজাৰ টন চগে
হয় হয় হয় হয় সেই নিৰ্দিষ্ট নিশ্চয় কৰিব সেইখিনো অ মানে কথাটো আমি জানোৱে নো সেই আৰু এতিয়া চোৱা কিছুমানে এক্সপেৰিমেন্ট কৰিবলৈ দি আছে অসম বা উত্তৰ পূৰ্বাঞ্চলত যাৰ কাৰণে বৰষুণ হৈছে। আৰু মানুহৰো কিছুমান-কিছুমান ক্ষেত্ৰত হেৰি হৈছে এই ক্ষেত্ৰত চৰকাৰে কিন্তু ভাবি চিন্তি চোৱা নাই মানুহৰ কিমান খিনি সুবিধা হব কিমান খিনি
চৰকাৰে অকল আহ ভাবিছে যে বাহিৰৰ কোম্পানীয়ে নিৱেশ কৰিছে আৰু নিৱেশৰ ফলত আমি বহুত উন্নতিৰ পথ আগুৱাই যাম কিন্তু উ সেই এটা ভালো হৈছে কিন্তু আমি আমি আশা কৰিম যে যিমান পাৰে যাতে উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলকে সেই কোম্পানী সেই যি আহ উদ্যোগ ইয়াত স্থাপিত হব সেই সকল অকল অসমৰ মানুহ আৰু উত্তৰ পূৰ্বাঞ্চলৰ মানুহখিনিকহে যাতে আহ কৰ্মৰূপে কৰ্মৰূপী হিচাপে সংস্থাপিত দিয়া যাতে মই সেইটোয়ে আমি বিচাৰিম হয়ে নহয় যদি তেনে নক কৰে তেতিয়াহ'লে আমাৰ ৰাইজে আন্দোল কৰিব লাগিব। চলি আহিছে চলিব লাগিব হয় হয় হয় কাৰণ অসম হৈছে অসম হৈছে গোটেই আহ ভাৰতৰ একে আহ এটি এনেকুৱা এটা জেগা যত নেকি সম্পদৰ সকলো সকলোখনে
হয়-হয় গতিকে মই মই মই ভাবো যে আমাৰ বিপ্লৱৰ প্ৰয়োজন আছে আমি সজাগ হৈ থকাৰ প্ৰয়োজনত আছে। কাৰণ চৰকাৰ যিমানখিনি চতুআমি কৰিব তকে আমি বেছি ভাল লাগিব ৰাইজ বেছি ভল ভলাগ হব লাগিব কোনো ক্ষেত্ৰতে আমাক তেতিয়া
ধৰিব নোৱাৰিব হয় হয় নিশ্চয় নিশ্চয় উম তোমালোকৰ ফালে এই যি বৰ্তমান সময়ত গুৱাহাটী যি জুবিন গাৰ্গৰ চিত্ৰ যি আমাৰ হাৰ্থ যি অ আমাৰ বৰ্তমান তেখেতক যি তেখেতক বুলিয়ে ক' লাগিব তেখ
অ নিশ্চয় নিশ্চয় শোক প্ৰকাশ কৰিছে তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে প্ৰত্যেকে কৰিবৰ কাৰণে প্ৰত্য়েকে কৰিবৰ কাৰণ চোৱা এতিয়া জুবিন গাৰ্গৰ মৃত্যু সময়ত যিমান খিনি মানুহৰ মানে সমাগম ঘটিছিলে এতিয়া তেখেতৰ ন্যায়ৰ ক্ষেত্ৰত ইমান খিনি সমাগম ঘটা নাই কাৰণ মানুহে নিজৰ নিজৰ জীৱনৰ ক্ষেত্ৰত এককেন্দ্ৰিক হৈ পৰিছে সময়ৰ অভাৱ হোৱাৰ কাৰণে কিন্তু এই হয় হয় হয় হয় কিন্তু কিন্তু এইটো নহয় যে মানুহৰ মনৰ পৰা এতিয়া জুবিন গাৰ্গ ওলাই গৈছে জুবিন গাৰ্গৰ স্বাভিমান জুবিন গাৰ্গ আমাৰ জাতিৰ বাবে এটা সাহস গতিকে সদায় থাকিব গতিকে সেই ক্ষেত্ৰত মুচিপেলোৱাটো প্ৰত্য়েক অসমীয়াই নিজৰ বিৰোধিত
আমি আমি অসম আমি অসমবাসীয়ে বিচাৰিম যাতে বাহিৰৰ মানুহ আহি বা বাহিৰৰা দেশৰ মানুহ নহয়েই জানক যে এইজনক অসমৰ আহ এজন এ ভাৰতৰ এইজন অসমৰ এজন ডাঙৰ ষ্টাৰ হয় হয় নে নহয় যদি তেনেকে তেনেদৰে যদি ছবি যদি মচি দিয়া হয় তেন্তেহলে বাহিৰত মানুহে কেনেকে গম পাৱ। যে ইয়াতো এ এনেকুৱা ধৰৰ আৰ্টিষ্ট আছে এনেকুৱা ধৰণৰ ষ্টাৰ আছে য'ত নেকি
তুমি কলা গুৰুত্বপূৰ্ণ কথা শিকিলো আমি তাৰ বিষয়ে সজাগতটো হ'ব লাগিবই নিম দল তিনিদিনীয়াকক জীয়াই থাকিব লাগিব সংৰক্ষণ কৰিব লাগিব সৃষ্টি আজি চৰ্চা কৰিব লাগিব
উম উম তাকে আহ আশা কৰিম যাতে তোমাল আহ তোমালোকৰ ফালেও যদি কোনোবা যদি তেনেকুৱা ধৰণৰ কাম কৰা হয় তেতিয়াহলে আমি অতি লগৰ লগত কিবা কৰাই সকলোৰে দায়িত্ব হয় নে নহয় অ প্ৰতুত্ব দিব প্ৰতিতৃত্ব দিব সাজু হৈ থাকিব লাগিব হয় নে নহয়
সাজো হ'ব লাগিব হয় নিশ্চয় নিশ্চয়, সেইখিনিয়ে আও
উম থেংক ইউ বাই
ধন্যবাদ ধন্যবাদ